অ‌ত
মই এনেই তোমাৰ বহী আছিলো তুমি?
মইয় এনে শুই আছো আৰু মানে ভাত পানী খালো ভাত পানী খাই মানে এনেই বহি আছিলো শুই আছিলো আৰু৷
আচ্ছা-আচ্ছা এনেই অ ভাত খালো আ যি মায়ে বনাইছিলে তোমাৰ মাংস ভাতেে বনাইছিলে সেয়াই খালো৷
অ‌ মাংস খালা নেকি মানে এইকেইদিনটো ইমান গৰম হৈছে‌। এ মই মানে মাংস কণী একো মানে খোৱাই নাই আৰু মই জাষ্ট আমি কি হয়, এইটো পানী ভাত যে হয় পানী ভাত খাই পাইছা।
অ' পানী ভাত খাই পাইছো তোমাৰ পানী ভাতটো পানীত ডুব পানীটো পচন‌ দিয়া হয় ভাতটোও ঠাণ্ডা হৈ যায়।
অ, অ, মানে সেনেকা ভাত আৰু মানে এনেকে ভিজাই নথলেও নিজেও ভিজাই লব পাৰে মানে ভাতটো থয় যে পানী মানে আমাৰ ফ্ৰিজৰ পানীৰ পৰা ঠাণ্ডা পানী এনেকে দি লৈ আৰামছে মানে পানী ভাতে হৈ যায় মানে ভাল লাগে এইটো গৰম দিনত তো খাই বহুত ভাল লাগে।
আচ্ছা, তুমি যে পানী ভাত খোৱা পানী ভাতৰ লগত কিবা চব্জি খোৱা নে, নে আলু পিটিকা ভাত খোৱা?
আলু পিটিকা।
আলু পিটিকাখন
চব্জি মানে চব্জি মই ইমান ভাল নাপাও এনেকে পানী ভাতৰ লগত মানে তেল তেলীয়া নিচিনা হৈ যায় ন মানে একদম মই ভাল নাপাওঁ আৰু চ' মই মানে এনে নৰ্মেল এনেকা মায়ে এইটো কৰি দিয়ে অ' মানে আলু পিটিকাটো কৰি দিয়ে ত সেইটোকে খাও বাৰু মই
অ' ঠিকে কৰা দিয়া তুমি আৰু জানা আমাৰ ঘৰতো তোমাৰ আলু পিটিকা পিতিকাই চলে মানে মা সপ্তাহত মানে মায়ে মে দুপৰীয়া সাঁজটো ভালকে বনায়। কিন্তু ৰাতি মানে ভাগৰ লাগে ন মাৰ সেইকাৰণে চাগে সপ্তাহত আমাৰ দুদিন আলু পিটিকাই ভাত বনায়।
অ' সেইটোতো হয় মানে মাহঁতৰতো গোটেই দিনটো কাম কৰি থাকে ভাগৰতো লাগিবই। তুমিও মানে অলপ সহায় কৰি দিবা মাহঁত মইয়ো মানে মাৰ এনেকে সহায় কৰি দিও সেইকাৰণে মানে বহুত ভাগৰ লাগি যায় ন আৰু গৰম দিন হয় গৰম দিনত মানে আৰুে ভাগৰ লাগে।
অ' সেইটো হয় বাৰু মাক সহায় কৰি দিয়ে বাৰু আমাৰ পাপা পাপাই যেতিয়া মাংস আনে ন তেতিয়া মানে মায়ে কয় কি পাপাকে বনাব দিব বোলে। ত' মানে পাপাও কেতিয়াবা, কেতিয়াবা মাংসটো বনাই দিয়ে আৰু ঘৰতে পাপাও ভালে বনায়।
পাপাইতো কৰিবই বাৰু তুমিও কৰিবা।
অ' ময়ো কৰো বাৰু মাজে মাজে মায়ে এইবিলাক যে মায়ে যে চব্জি এনেকে কাটে যে চাকুৰে মই মানে কাটিব ইমান এটা নাজানো কিন্তু অলপমান সহায় কৰি দিওঁ সেই সেইতো বহুতে ন'
অ' সেইটোয়ে এতিয়া কৰিব লাগে ন'।
সেইটোয়েটো আৰু আমাৰ মা ভাবাচোন এনেকে ৰাতিপুৱা ৰাতিপুৱা উঠি আমাৰ ভাইতো স্কুল থাকে ভাই স্কুলত টিফিন বনাই আকৌ ভাই স্কুলৰ এইবিলাক বহি চহি পেক কৰি দিয়ে বেগত। আকৌ অহা পিছত আকৌ ভাত বনাই খুৱাই ন' আৰু ঘৰৰ কামো থাকে। পোচা মাৰা, ঝাৰু মাৰা ন'।
অ' সেইটোতো হয় মানে এতিয়া আজিকালি গৰমো হৈছে ন। আৰু ভাইটিহঁতৰ স্কুল থাকে সিহঁতৰ এতিয়া গম বন্ধতো খতম হৈ গ'ল। ত' সিহঁতৰ স্কুল থাকে আজিকালিটো সিহঁতৰ টাইমটোও বহুত আগুৱাই দিছে ন।
অ, টাইমতটো আগুৱাই দিছে দেই আগতে তোমাৰ যেনেকে ভাবি ল চাৰে আঠটা পা ন, এতিয়া তোমাৰ আ তাৰপাই ক্লাছছেচ চুৰো হয় যায় আৰু আঠটা মানে চাৰে সাতটাত তাৰ তোমাৰ তোমাৰ কেতাপা আছিলে এনে ক্লাছ চুৰো।
মোৰ আৰে মানে আমাৰ এতিয়া যি চেইম টাইমে হয়। মানে গৰম দিনত বেলেগ হৈ যায়। ঠাণ্ডা দিনত মানে বেলেগ হৈ যায় মানে গৰম দিনত কি হয় কি বহুত গৰম থাকে ন। সেইকাৰণে ৰাতিপুৱা জল্দি মাতি লৈ জল্দি চুটি কৰি পেলাই ঘৰত পঠাই দিয়ে আৰু কিন্তু ঠাণ্ডা দিনত মানে বহুত। ঠাণ্ডা থাকে ত মানে সেইটো দেৰিকে আৰামছে কৰিলেও হৈ যায় ত ঠাণ্ডা দিনত অলপ দেৰিকে আছিলে ক্লাছ বোৰ আৰু গৰম দিনত মানে জল্দি আছিলে।
আচ্ছা আচ্ছা গম পাইছো, বাকী তুমি এনেই ঠাণ্ডা দিনত বাৰু জানা গা ধুবলৈ ইমান ঠাণ্ডা লাগে ৰাতিপুৱাই ৰাতিপুৱাই মই জানা কেতিয়াবা গায়ে নুধো ঠাণ্ডাত।
অ হয় নিকি? এইটোতো হয় মানে ঠাণ্ডা দিনতে ৰাতিপুৱা - ৰাতিপুৱা গা ধো মানে বহুতে প্ৰব্লেম হৈ যায় নোৱাৰি একদম ত' মইও মানে কি কওঁ কি এনেকে ৰাতিপুৱা যদি গা ধুই নাযাওঁ, ৰাতি গা ধুই থৈ দিওঁ গৰম পানীৰ লগত। নহলে আ নেক্স মানে আ কি কয় স্কুলৰ পৰা অহাৰ পিছত গা ধো আৰু।
অ ঠিকে কৰা দিয়া এনেকে উম ঠিকে আছে আৰু মই স্কুলত জানা মই ৰাতিপুৱা গা ধুই গ'লেও মানে স্কু তুলৰ পৰা অহাৰ পিছত গা ধুও মানে লেতেৰা - লেতেৰা লাগে ন ইমান লগৰবিলাকে লগ ধৰো আকৌ খেলা - ধূলা কৰো, ঘাম - ঘাম হৈ যায় সেইকাৰণে মানে গাটো ধুয়ে দিওঁ আৰু। ঘৰ আহি।
উম সেইটোতো হয় মানে এতিয়া গৰম দিনতো গা ধুব লাগে আমাৰ আমাৰ মোৰ ভাইত কিয় যায় ন। ত সি মানে গৰম দিনত যায় গৰম দিনত স্কুল গ'লে মানে ৰাতিপুৱা গা ধুই যায় তাৰ পাছত আহি পেলাই গা ধুৱে আৰু কি কাৰণে বহুত গৰম থাকে, সিও থাকিব নোৱাৰে।
অ সেইটোয়েতো আৰু পোৱালীবিলাকেতো খেলা - ধূলাও কৰে ন পুৰা ঘাম - ঘাম হৈ যায় সেইকাৰণে গাটো ধুবই লাগে, নহলে ইনফেক ইনফেকচন কিবা হৈ যাব ন গাত।
অ সেইটোতো হয় মানে সিও মানে এনেকে গা ধুই যায় বাৰু তাক মানে ইমান হেয়াক কৰি থাকিব নালাগে কি তুমি গাত গা নোধোৱা কিয় এনেকা তেনেকা।
অ ঠিকে আছে এনেকে কৰিব লাগে ন, পোৱালি মানুহ গা নোধোলে কি কৰিব আৰু ন ইসোঁতেটো
উম, অ সেইটোতো হয়।
অ সেইটোয়ে, বাকী তুমি কালি কিবা কাম আছে নিকি?
কামটো মানে এতিয়া মোৰ ভিডিঅ' শ্বুটবোৰ কৰিব আছে ত' সেইবোৰ সেইবোৰে কৰিম আৰু, এনেকেই কিবা বেলেগ একো কাম নাই মানে ভিডিঅ' শ্বুটে কৰিব আছে, মোৰ মানে বহুত ভিডিঅ'জ আছে এতিয়া মানে বহুত মানে কি হ'ল কি মই এতিয়া গুৱাহা টীত থাকো ন গুৱাহাটীৰ পৰা ইয়াত আহি গলো, ত ইয়াত মানে এতিয়া উমহো। এতিয়া বহুত বস্তুবোৰ মানে আহি - আহি আহিছিলে। ত তেতিয়া বনাব নাপালো ইয়াত। আহিম বুলি, ত' মানে ইয়ালৈ লৈ আহিছিলো এতিয়া ইয়াতে মানে কৰিব লাগিব আৰু গোটেইকেইটা।
অ ঠিকে আছে, বাকী তুমি এনেই কন্টেণ্ট ক্ৰিয়েচন কৰা ন?
অ কন্টেণ্ট ক্ৰিয়েচন।
অহ, ঠিকে আছে সেয়া কৰিব লাগে আৰু কন্টেণ্ট ক্ৰিয়েচন কৰিলে ভালো ন নিজৰ হাত খৰচা এটা ওলাই যা ব্ৰেণ্ছ বিলাকৰো আহে তুমি ফেমাচো হৈ যোৱা।
অ ফেমাচটো বাৰু একো নাই সেইটো হোৱা নোহোৱা একো নাই মানে এতিয়া মোৰ নিজৰ হাত খৰচটো ওলাইছে। আৰু মানে এইকেইটা মানে বহুত ডাঙৰ কথা আৰু নিজৰ কাৰণে মানে কৰিব পাৰিছো। টো ন সেইটো এটা, ত' এইটোয়ে ভাল আৰু। সেইকাৰণে এতিয়া ইমান পইচা খাৰচ হব ন মোৰ এতিয়া যদি মই কি কয় এতিয়া বেলেগ কাপোৰ যদি কিনিব মন যায় মোৰ স্কিন কেয়াৰ বস্তুবোৰ
অ সেয়াই স্কিন কেয়াৰ বস্তুবিলাকো কিনিব মন যায় আৰু তুমি সেইটো সেইবিলাক কৰি থাকিলে সেই বস্তুকেই পাই যোৱা সেইটোও ভালকে কনটেন্ট বনাওঁতে অলপ কষ্ট হয় বাৰু। এনেকে ভিডিঅ'বিলাক শ্বু কৰোঁতে শ্বুতটো কৰিব লাগে এদিটো
উম কষ্ট, অ কষ্টতো হয় কিয় কাৰণে মানে এতিয়া কি হৈ যায় কি এটা এটা এবাৰ বনাওতে ভিডিঅ'টো ভালকে ন'বনে ন দুবাৰ তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ কেতিয়ামান কেতিয়াবাটো বহুতবাৰ দশবাৰ মান মানে সু টোট কৰিব লাগে মানে এবাৰতে কেতিয়াও ভাল ভিডিঅ' এটা নাহে ত' সেইটোয়ে দিগদাৰ আৰু মোৰ মানে এটা, লগৰ আছে হা ত তাক মানে মই লৈ যাওঁ এনেকে ভিডিঅ' শ্বুট কৰিব কাৰণে। সি মানে আমনিয়ে পাই যায় আৰু ইমান মানে দহ বাৰ মান শ্বুট কৰিব লগা হৈ যায় যে।
অ আচ্ছা আচ্ছা গম পাইছো আৰু এইবিলাক নিজৰে এটা ফটোগ্ৰাফাৰ এটা হ'ব লাগে লগৰ, বিলাকে নহলে মানে বেলেগৰ পৰা মানে কি পইচা যায় ন বেলেগৰ পৰা চু
অ অ একো নাই মোৰতো বয়, হয়তো মানে তাক লৈ যাব পাৰি আৰু
অ অ ঠিকে আছে দিয়া বাকী তোমাৰ। এনেই ভাত পানী খোৱাতো এনে পানী ভাতে খোৱা ন আজিকালি।
অ ইমান গৰম হৈছে গৰমত মানে বেলেগ দালি দালিটো মানে। খাব মন নাযায় ইমান গৰম হৈছে মানে একো বেলেগ বস্তু খাব মন নাযায় আৰু অকল পানী ভাত আলু পিতিকা আৰু মই, তিঁহতটো খাই ভাল পাও ন তিঁহ তিঁহ আলু, পিটিকা আৰু পানী ভাত বাছ আৰু মোৰ একো নালাগে আৰু ঠাণ্ডা পানী দিলে হ'ল হৈ যায় মোৰ।
অ ঠিকে আছে আমাৰ মাও জানা তিয়ঁহ খাই ভাল পায় তেনে আমাৰ তিয়টো মানে সদায় চলে আৰু ঘৰত,
অ আমাৰো মানে এতিয়া। আমাৰতো ঘৰত খেতি কৰে ন ত তিহৰ খেতি আছে। ত' তাৰ পৰা মানে আমাৰ ঘৰৰ দিহৰে বহুত খবা আনি থৈছে ত' সেইবোৰ, হয় চলি আছে। আৰু পাপা মানে কেইদিনমানানৰ পিছত আহিবই ঘৰৰ পৰা আৰু ত মানে আৰু তিয়হ লৈ আহিব তো। তিহক কেটা মানে আমাৰ ঘৰৰে একদম ফ্ৰেছ ফ্ৰেছ।
আচ্ছা আচ্ছা ঠিকে আছে এনেকে তিয়হ বিলাক। খালেও ভাল আৰু তোমাৰ জান খেতি কৰিলে তোমাৰ ভাল এনেকে কিবা যে। খাৰ হয় খাৰটো ভালকৈ দিব লাগে মানে। তেতিয়া খাৰটো দিলে মানে কি হয় উ গছতটোও ভালকে ওগে নহলে, যিয়ে তুমি ধাল ৰুইছ আনলে কিবা ফল মূল ৰুইছা আৰু তাত মানে পোক বিলাকো নালাগে আৰু
উম সেইটোতো হয় মানে আমাৰ গৰু আছে ন ত সাৰত মানে আমাৰ গৰু গো, বৰে দি দিয়ে ত সেইটোয়ে মানে খাৰ হৈ যায় বেলেগ একো কেমিকেল বেলেগ বস্তু ইউজ নকৰে।
অ আচ্ছা আচ্ছা তুমি এনেই গৰু কেইটা পালা গাঁৱত।
গৰুতটো আমাৰ তিনটা আছে ত এটা এটা সৰু আছে। মানে এটা মায়েক আৰু অ জীয়েক আছে। আৰু এটা দামৰা ডাঙৰ গৰু এটা আছে মানে তিনটা গৰু আছে আৰু
টো বেল ন আৰু
বেল নহয় মানে মতা গৰু আৰু
আচ্ছা মতা গৰু ন ঠিকেই আছে মতা গৰু থাকিব লাগে আৰু মতা গৰু থাকিলে জানা খেতিত অলপমান, সহায় হৈ যায়।
খেতিত মানে এতিয়া আমাৰ গৰু কেটাত, এইটো খেতিত নাই লগোৱাতে সেইকাৰণে আমাৰ ট্ৰেক্টৰটো আছে টো খেতিৰ কাৰণে যোৰ যি যোৰ, কৰিব আছে এইবোৰতো ট্ৰেক্টৰ লগতে হৈ যায় টো গৰু কেইটাক মানে ইমান সেৱা দিয়া নাই আৰু এতিয়া নাই সিহঁতক কষ্ট নাই দিয়া মানে সিমান মৰম। ত ৰাখিছে ন ত মানে সিহতৰ কষ্টতটো নাই দিয়া আৰু
ঠিকে আছে বাৰু এই তোমাৰ ডাঙৰ মাক গৰুজনীয়ে মানে গাখীৰ দিয়ে নে।
গাখীৰ মানে যেতিয়া মানে নতুন নতুন পুৱালিটো হৈছিল ন তেতিয়া দিছিল। এতিয়াতো নিদিয়া হলা আৰু মানে, নতুন পোৱালি হওঁতে মানে গাখীৰ মানে উ খিয়াব নিদিয়ে আৰু তো আমাৰ মানে ইমান গাখীৰটো, সিয়াও নাছিলে কাৰণে এই পোৱালিটো খাব নাপাব বুলি মানে, ত' আম আমাৰ গাখীৰ মানে ইমান ওলোৱা নাছিলে তাৰ পৰা তাই মানে, এ পোৱালিটোয়ে খাব দিয়া আছিলে।
অঁ, ঠিকে আছে বাৰু এনেকুৱা কৰিব মে তোমাৰ মানে জীৱ জন্তু ভাল পোৱা ন তোমালোকে।
অ মানে আমাৰ মানে বহুত ভাল পায়, আমাৰ মানে চব বস্তু ভাল পায় আৰু আমাৰ- চব আছে, হাঁহ আছে তাৰপিছত ছাগলী আছিলে ছাগলীতো বাৰু মৰি থাকিলে। ছাগলী আছিলে, গৰু আছে তাৰপিছত মুৰ্গী আছে চব আছে আৰু।
আচ্ছা ঠিকে আছে, বাকী এনে জানা তোমাৰ গৰু যেতিয়া এনেকে নতুন নতুন পোৱালি দিয়ে ন- এতিয়া মানে গৰু গাখীৰটোত মানে বহুত মিঠা থাকে এইটোত মানে কিবা এটা বনাই বস্তু- টো, মানে খাইও ভাল লাগে জানা।
অঁ অঁ অঁ অঁ নতুন নতুন নতুন যেতিয়া হয় তেনে কিবা দাঁতকে দাঁত- কিবা এটা হয়, তাৰ পিছত সেইটো মানে বহুত অ বহুত ধুনীয়া চফ্ট চফ্ট হয় যে অঁ।
সেইটোৱে কোমল কোমল অঁ সেইটো ভাল খাইওঁ ভাল লাগে ন।
অঁ সেইটো খাই ভাল লাগে সেইটো মানে নতুন যেতিয়া- পোৱালি জন্ম হয়, তেতিয়া সেইটো ওলায়। কিন্তু মই শুনিছো কি সেইটো গাখীৰটো যোনটো মানে সেনেকে বনাই ন সেইটো গাখীৰটো মানে- পোৱালিটোক খাব দিব লাগে, পোৱালিটো মানে তেতিয়া স্বাস্থ্যটো ভাল থাকে।
সেইটোয়ে আৰু পোৱালী বিলাককতো লাগে আৰু বাকী তুমি এনে ছাগলীও- গাখীৰ দিয়ে ছাগলী গাখীৰ এনে খায় নেকি মানুহে।
অঁ ছাগলী গাখীৰ খাই মানুহে।
আচ্ছা আচ্ছা ছাগলী গাখীৰটো গৰু গাখীৰ নিচিনা নে অলপমান বেলেগ টেষ্ট হয় আৰু।
ছাগলী গাখীৰতটো মানে অকমান গোন্ধতটো থাকে আৰু গোন্ধতো অলপ বেলেগ নিচিনা থাকে। আৰু- অ ছাগলী ছাগলীৰ গাখীৰটো মানে নৰ্মলে থাকে আৰু, নৰ্মেল গাখীৰ নিচিনা-
বেছি সেয়া নাথাকে, গাখীৰ নিচিনাই হয় বাৰু।
অঁ ঠিকে আছে, এনেকে খাই থাকিব লাগে বাকী তুমি- এতিয়া পঢ়া লিখা কৰি আছা নে?
অঁ মই মানে এতিয়া বিএ কৰি আছো মানে গুৱাহাটীত পঢ়ো এতিয়া বাৰু। অঁ
গুৱাহাটীতে পঢ়া ন ঠিকে আছে, পঢ়া লিখাতো কৰি থাকিব লাগে দেই পঢ়া লিখাত- টো নেৰিবা, মানে পঢ়া লিখা হ'লে তুমি চাকৰি এটা পাবা আৰু।
অঁ সেইটোৱে চাকৰিটো লাগে বাৰু এতিয়া আজিকালিতো চাকৰি লাগে এতিয়া। দিয়া হ'ব দিয়া মই ৰাখিছো দিয়া।
হ'ব দিয়া তুমি ৰাখা বাৰু আৰু কিবা এটা তুমি জিম কৰিলে কবা মই এনে নতুন জিম এটা চাইছো। তাতে আমি একেলগে কৰিব পাৰিম আৰু।
অঁ অঁ হ'ব দিয়া মানে মই তোমাক কৈ দিম। যদি কৰিব মন আছে, তুমি অঁ অঁ। অঁ মই জনাই দিম দিয়া হ'ব দিয়া ৰাখিছো দিয়া বাই বাই।